অ', কোৱা।
কি কৰি আছা?
আহ, এনেই আছে। তুমি?
অঁ, মইও এনে আছো আছো দিয়া। চাহ খালানে?
অ', মই চাহ খালো। তুমি খালানে?
অ', আজিতো হিন্দীত কথা পাতি আছিলা মানে?
অ', নহয় মানে নহয় মই এটা লগে ফোন কৰিছিলে তাৰ ফোন কাটি দিলো তাৰ পিছত আকৌ হা মই হিন্দীতে ওলাই গ'ল। মানে
অ', অ', মই ভাবিলো এই হিন্দী কথা পাতিলা। সেইকাৰণে এনে। অ', কি কি লেংগুৱেজ জানা তুমি?
মোৰ ঘৰত এনে লেংগুৱেজ মানে জানা মানে হিন্দী আৰু অসমীয়া আৰু তোমা াৰ নেপালী কথা পাতে আৰু তাৰপিছত তোমাৰ হ'ল
অ', ঘৰত নেপালী কথা পাতা নেকি?
অঁ, মাদাৰ টেংকটো আমাৰ নেপালী হয়। তোমাৰ?
অ', অ', নেপালি নি!
তোমাৰ?
অ', মোৰো নেপালীয়ে হয় দিয়া, মই তোমাক কোৱা নাই।
হয় নেকি? অ', ঘৰত এনে, ঘৰত ঘৰত ব্যৱহাৰ কৰা লেংগুৱেজটো কি হয় তোমাৰ?
এ মই ঘৰত তোমাৰ নেপালী হলেও মই মানে ঘৰত অসমীয়াতে কথা পাতো। মানে আমাৰ সৰু পৰাই মানে ঘৰত অসমীয়া পা, সেইকাৰণে, অ', নেপালী হয় মোৰ মানে, অ দেউতা নেপালী হয় আৰু মা অসমীয়া হয় তোমাৰ, সেই জানে। অ', তুমি মানে ঘৰতে নেপালীতে কথা পাতি থকা ঘৰত আৰু এনে কিবা বেলেগ লেংগুৱেজত কথা নাপাতা নেকি? ঘৰ, মানে কিবা বেলেগ লেংগুৱেজত কথা নাপা পাতা নেকি ঘৰত?
উম, ঘৰত বেলেগ লেংগুৱেজত নাপাতো কেতিয়াবা অসমীয়াত পাতা যায়। আৰু এনেই লগ ব আৰু লগ বন্ধুৰ লগত অ।
এ মই মোৰ ভাইটিৰ লগত হিন্দীতে কথা পাতি থাকো সেই মানে মানে ভালকে নাচ। অসমীয়াও নাজানে তোমাৰ নেপালীও নাজানে সেইকাৰণে মই হিন্দীত কথা পাতোঁ। ভাইটিৰ লগত তোমাৰ ভাইটি মানে এ তোমাৰ এ মানে স্কুলতো লগৰ কেইটা সৰু। হিন্দী কথা পাতি আছে নহ আমাৰ। কথা পাতি আছিল মানে সৰুৰ পৰাই সেনেকুৱা সেইকাৰণে মানে এতিয়া মানে পাৰ। সেনেকুৱা হৈ যায় ন কেতিয়াবা কিছুমানৰ তোমাৰ লেংগুৱেজ নিশিকে নিজৰ।
নিজটো নিশিকে মানে অসম এটাই কথা পাতে। অসমতো অসম বেছিকে তুমি কিহত কথা পাতি ভাল পোৱা?
বেছিকে, মই তোমাৰ এ, মই চব, চব লেংগুৱেজতে ভাল পাও, মই তোমাৰ সেনেকুৱা নহয় যে বেছিকয় কেতিয়াবা অসমীয়াতে কথা পাতো কেতিয়াবা হিন্দীত পাতো তোমাৰ আৰু কেতিয়াবা। কি কয় এই বেংগলী অলপ চলপ জানো বেংগলী জানানে তুমি।
বেংগলীতো মই জানো বুজিও পাওঁ ক'বও পাৰোঁ।
অ মই অলপ চলপ বুজি পাওঁ তোমাৰ আৰু এই মোৰ ফ্ৰেণ্ড মানে লগ কেইটা। বিহাৰী হয় সেইকাৰণে মই বিহাৰী জানো বিহাৰী ভালকে জানো দিয়া। সেইকাৰণে তাহাঁতৰ লগত বিহাৰীতে কথা পাতোঁ তোমাৰ।
মই বিহাৰী নাজানোঁ মানে মই বেংগলী। মই এনেই কথা পাতোঁ বেংগলী। অ মোৰ সৰুৰ পৰা মানে চব ফ্ৰেণ্ডবোৰ বেংগলী আছে। সেইকাৰণে।
বলি হয় নেকি তোমাৰ।
তুমি এনে এ ঘৰত মানে আহ তুমি। বেংগলী বুজি পোৱানে।
অ বুজি পাওঁ অলপ চলপ ইমান বুজি নাপাওঁ মোৰ মায়ে বেংগলী ভালকে ক'ব পাৰে।
হয় নেকি।
অ সেইকাৰণে মানে বেংগলী পায়াক কবলৈ জানো। অলপ চলপ বুজি পাওঁ বেছিকে বুজি পাওঁ তোমাৰ এনে। আৰু এ এনেতে উম এ তোমাৰ কি কয় তোমাৰ বৰষুণত। মানে বেংগলীত বৃষ্টি বুলি কয় নহ।
অ বৃষ্টি অ বৃষ্টি বৰষুণত বৃষ্টি বুলি কয় আৰু। বহুত বহুত আছে আহ।
মানে বেছিকে মানে ফাষ্ট মই মানে যেতিয়া শিকিছিলো তোমাৰ বেংগলী। সেইটোয়ে শিকিছিলো যে বেংগলীত মানে তোমাৰ বৰষুণত বৃষ্টি বুলি কয়। এনেকুৱা বহুত কিবা কিবি আছে নহ তোমাৰ এনেকুৱা লেংগুৱেজ মানে আগতে বহুত। এটা এটাকে লেংগুৱেজ শিকা যায় না তোমাৰ এটা এটা শব্দ শিকা যায় তাৰ পিছতে উম।
উম শব্দবোৰ মিলাব জানা হয় মিলাওতে মিলাওতে মানে কথাটো শিকা যায় আৰু।
উম উম হয় আৰু তোমাৰ এই মই ইংলিছ ইমান শিকিব মানে। চেষ্টা কৰিছোঁ কেতিয়া মানে এতিয়া মানে অলপ চলপ পাৰোঁ ইংলিছ। তোমাৰ ভাল নাজ ইমান ভালকে নাজানো ইংলিছ তোমাৰ।
সেইটোয়ে আৰু গ্ৰামাৰ বোৰ অলপ মিলাই কে ক'ব লাগে আৰু।
অ হয় তুমি পাৰা নে ইংলিছ ক'ব।
পাৰোঁ মানে মই কথা পাতো আমাৰ ফ্ৰেণ্ড বোৰো ইংলিছত কথা পাতো।
অ আচ্ছা সেইকাৰণে অ সেনেকুৱা ভাল হয় মানে ফ্ৰেণ্ড লগ। কেইটা মানে ইংলিছত কথা পাতিলে নিজৰো মানে ভাল হৈ যায় তোমাৰ এনেকুৱা হয়। মোৰতো লগ কেইটা চবেই মানে নাজানেই ইংলিছ আৰু মই কি জানিম আৰু সেনেকুৱা হ'ল আৰু।
তুমি ঠিকে ক'লা লগ কেইটা ইংলিছ জানিলে মানে ক'ব পাৰি আৰু।
উম উম আৰু ঘৰতো। মানে ইংলিছতে কথা পাতি থাকিলে ভাইটি ভণ্টিৰ লগত তেতিয়া মানে ভালকে ক'ব পাৰি সেনেকে তেনেকুৱা হয় যে তোমাৰ আৰু ইংলিছ লেংগুৱেজো মানে কৈ থাকিব লাগে ন কিন্তুে পাৰা যায়। সেনেকুৱা হয়। উম, আজিকালি তুমি দেখা দেখি চানে মানে বাহিৰৰ মানুহ ইউ এছৰ মানুহ ে মানে আজিকালি অসমীয়া পাৰিছে কবলৈ হিন্দী পাৰিছে সেনেকুৱা হ'ল। অ', অ', শিকিছে ভালকে কৰি ইমান ভালকে কয় নহ এটা মই মানে চাওঁ ৰিলচত এ দুজন মানে হাছ। ৱাইফ হয় আমেৰিকাৰ। আমেৰিকা বুলি ৰাছিয়াৰ হয় মানুহটো মানুহজন ৰাছিয়াৰ হয় ইমান। ভালকে অসমীয়া ক'ব পাৰিছিল মানে অ ৱাইফটো এই অসমৰে হয়। অসমীয়া কিন্তু হাজবেণ্ডে ইমান। হোৱাৰ পিছতো মানে ইংলিছতে কথা পাতে ৱাইফৰ লগত। এতিয়াতো অসমীয়াও পাৰি গৈছে, ইমান ভালকে অসমীয়াত কথা পাতে ন। ভাল লাগে এইটো চাইকিনে ৰবা, কিছুমানে পটককে মানে ধৰিয়ে লৈ তোমাৰ এই ভাষা কেইটা ধৰি লয়, আমাৰ নিচিনা মানে সেনেকুৱা নহয় আৰু। আৰু তুমি চাবাচোন সৰু সৰু পোৱালিয়ে পতকে তোমাৰ ভাষাটো ধৰি লয় সেনেকুৱা হল যে সৰু পৰা শিকিলে মানে ভাল হয়। ডাঙৰত শিকাতো অলপ টান হয় তোমাৰ হ'ব ন, এনে সৰুত শিকিলে ভাল হয়। সৰু সৰু পোৱালীয়ে পটককে ভাষা শি শিকি যায় চাবাচোন তোমাৰ এনে যেনেকুৱা তোমাৰ, এ পেৰেণ্টো যেনেকা মা দেউতা বেলেগ বেলেগ এ জাতিৰ হ'লেও তোমাৰ শিকি লয় মানে দুটাই ভাষাত শিকি লয়, সেনেকুৱা হৈ যায় কিছুমানৰ, মই দেখা পাইছো। চো।
সেইটোতো অ', সেইটোতো হয় ঠিকেই কলা তোমাক, এ শিকা ভাষা শিকা মানে ভাষা শিকিলে মানে ডাঙৰ কথা ভাষা শিকিলে মানে তুমি যত যাকে তুমি মি মিলিকি, মিলি জুলি থাকিব পাৰিবা। আৰু সিহঁতৰ ভাষা শিকিলে সিহঁতে ভাল পায় আমাৰ ভাষা শিকিছে বোলে। সেইটো আমাক ভাল লাগে আৰু সিহঁতৰ ভাষা কলে মানে সিহঁতেও ভাল পায়। সেইকাৰণে মই ভা, ভাষা শিকা ভাল লাগে ভাষা শিকিও ভাল পাও, তুমি ভাষা শিকিকে ভাল পোৱা নে?
অ শিকিও ভাল পাও মই, তোমাৰ এ আজিকালি বহুত মানুহে চাবাচোন অসমীয়া মানুহে এই জাপানী লেংগোৱেজ চাইনিজ লেংগুৱেজ শিকি থাকে আজিকালি বহুতেই শিকে এনেকুৱা মোৰো বহু শিকিব মন আছে। মোৰ এই জাপানিজ লেংগুৱেজ শিকিব মন আছে তোমাৰ।
হয় নেকি? অ', তাৰ জাপানীজ লেংগুৱেজ বোৰ ভাল লাগে মোক।
উম, তোমাৰ জাপানিজ আৰু এই চাইনিজ টো আছে ন? সেইব বোৰ শিকিবোৰ বৰ মন আছে তোমাৰ মন আছে নে?
তো মানে অলপ অ শিকিবতো মন আছে কিন্তু মোক জাপানিজ শিকিব মন আছে। হ জাপানিজ বৰ ভাল লাগিল লেংগুৱেজ আৰু তোমাৰ ইয়াৰে পৰা মানুহবোৰ বাহিৰত যায় নহয় সিহঁতক লেংগুৱেজ টো শিকোৱা যায় মানে
অ', অ', হয়। অ', যোনে মানে বাহিৰত এই বিদেশত যাই কিনা কাম কৰে ন, তাহাতৰ কথা কৈছ তুমি?
অ', অ', সিহঁতে মানে ছয় মাহমান লেংগুৱেজ তো শিকে মানে ভাষাটো শিকিকে তোমাৰ বিদেশলৈ যায়। বেছি, বেছি, বেছি দিন নালাগে শিকিবৰ কাৰণে ছয়মাহ মান লৈ আছ ছয় মাহত মানে বেছি, মানে, অ এ তাৰে মানে অসমত আহিলে অসমীয়া যেনেকুৱা শিকে আৰু তেনেকুৱা সিহঁতৰ জাপানত গ'লে যা জাপানীজ শিকে। ইণ্ডিয়াত, ইণ্ডিয়াত আহিলে মানে হিন্দী শিকিলে মানে চবত বুজি পায় হিন্দী।
উম অ এইটো ট্ৰেইনিংটো শিকি যাব লাগে ন? ট্ৰেইনিং কৰাৰ পিছতে মানে তুমাৰ যাব পাৰি ন।
অ' ট্ৰেইনিংটো মানে তোমাক ইমান শিকিব নালাগে পুৰা যেনেকুৱা ফল কষ্ট কব তুমি।
তোমাৰ কোনোবা গৈছে গৈছে নেকি ৰিলেটিভ।
অ' মোৰ গৈছে মোৰ খুৰা গৈছে।
অ' আচ্ছা সেইকাৰণে তুমি ইমান জানা ন সেইবোৰ কথা। মই ইমান নাজানো যে কি, কি কি শিকিব লাগে কেনেকুৱা ইমান নাজানো। তোমাৰ এ ক'ত গৈছে তোমাৰ খুৰা? অ', ইজৰাইল তোমাৰ ইজৰাইলত গৈছে মানে কিমান ছমাহ ট্ৰেইনিং দিছিল চাগে ন?
উম', অ', ছয় মাহ ছয় মাহ ট্ৰেইনিং দিছে দেল্লিত।
অ' আৰু কিছুমানতো পঢ়া লিখা নাথাকে ন মানুহবোৰে সেনেকুৱা সিহঁত কেনে শিকে
সিহঁতে মানে কৈ কৈ শিকে আৰু এনে কথা পাতে মানে পুৰা শিকিব নালাগে মানে। ম ভালকে ক'ব পৰাৰা নালাগে বুজিলেই হ'ল অলপ। ৰিপ্লাই দিব পাৰিলে সহজ এনেকুৱা বনাই। পঠায় মানে তুমি বুজিও তাৰ পিছত তুমি তাতে মানে ছয়মাহ মান। থ পিছত তুমি ভালকে শিকি যাবা তাতে তাৰে মানুহ ভালকে শ মানে কথা। শুতে শুতে মানে শুনা হৈ যায় বুজি ৱা হৈছে অ'। বাহিৰৰ দেশ মানে তোমাক বেছিকে বাহিৰৰ দেশটো কোনটো বেছি ভাল লাগে দেশটো।
মোক বাহিৰা দিশতটো আৰু মই এ কি কলো মই তম জাপান যে ক'লো জাপানি ভাষাটো শিকিব মন আছে। মই সেইকাৰণে জাপানত যাব মন আছে এই জাপান চাও ন ভাল লাগে। ম এই শিকি শিকৰ কাৰণে মানে তোমাৰ পইচা দিব লাগে চাগে ন।
অ' তোমাৰ জেপানিজ শিকাটো পইচা দিব লাগে এনে ইউটিউবত তোমাৰ অনলাইন ভিডিঅ' বোৰ আছে সেইটো তুমি শিকিব পাৰা যে।
অ' এবাৰ চাইছিলো তোমাৰ চাইনিজৰ চাইছিলো মই চাইনিজৰ তোমাৰ চাইছিলো তেতিয়া তোমাৰ এ বি চি ডি চাইছিলো চাইনিজৰ উম।
ছিলা অ', অ', অ' সিহতৰ কিবা জু জু এনেকুৱা লগোৱা থাকিল। অ' ভাল লাগে। উম এটা নাম। অ' নামো ভাল লাগে হয়ো নামো অলপ ভাল ঠাইপৰ মানে আনকমন যেনেকুৱা আমাৰ ইয়াতে মানে তেনেকুৱা নাম বোৰো নথয়।
অ' হয় ভাল লাগে ন। সেবোৰ ভাষাটো মানে আমিতো নিজৰ মানে নিজৰে তত শিকিছো ন মানে নিজৰে এইটো কি কৰ ইণ্ডাৰে শিকিছো সেনেকুৱা। বাহিৰও শিকিব মন যায় ন বাহিৰা দেশৰ। সেইকাৰণে উম শিকিব মন আছে তোমাৰ আছে নে।
মোৰো শিকিব বৰ মন আছে। যে মোৰ বাহিৰৰ দেশৰ ভাষাাবোৰ শিকিক মানে ৰাখাতটো ভাল লাগে আৰু।
আচ্ছা হয়। অ' ঠিক আছে দিয়া এইটোৰ বিষয়ত আমি কালিয়ে কথা পাতি ম দিয়া ভাল লাগিল তোমাৰ লগত কথা পাতি থেংক ইউ।
ৱেলকাম দিয়া।
অ'।